হয়, শুনা পাইছে?
হয়, শুনা পাইছোঁ।
হয়টো আমি এতিয়া এটা বিষয়ত আলোচনা কৰিম হ'ব।
অ', হ'ব।
হয়, আপুনি আ, আলোচনা কৰিব পাৰিব নেকি এটা বিষয়টো লৈ?
অ', হয় পাৰিম কওকচোন বিষয়টো।
হয়, এইটো বিষয়টো হৈছে আমাৰ বতৰ না
অ', হয়, বতৰ হয় - হয়, আজি বতৰটো কি কেনেকুৱা দিছে?
হয়, আমাৰ জাগাতো মানে আজি গৰমেই হয় বতৰটো যেনেকৈ এতিয়া গৰম বত তৰ হয় আৰু মাজে মাজে কি হয় আমাৰ ইয়াত মানে বৰষুণো দিয়ে বৰষুণ দিলে অলপ পানীটো বাঢ়ি যায় আৰু আমাৰ ৰাস্তা পদূলিবিলাকত পানী সোমাই আৰু আপোনাৰ কেতিয়াবা আ, মানে তলত থকা ঘৰ বিলাক পানী সোমাই যায়, এনেকাও আছে এইটোতো সমস্যা আছে বাৰু আমাৰ অসমত বানপানীৰ সমস্যা ত' এইটোৱে আপুনি আ, বতৰৰ বিষয়ে মানে কেনেকা আমাৰ বতৰটো কেনেকা সলনি হয় আমাৰ কি কি বতৰ আছে তেনেকৈ আমাৰ অসমত বা আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেনেকৈ বতৰবিলাক সলনি হৈ থাকে আৰু বা আমাৰ কি কি বতৰ যেনেক কৈ আমাৰ আ, গ্ৰীষ্মকাল বা শীতকাল এনেকা নহয় জানো বতৰবিলাক? এইবিলাক আপুনি যদি গম পায় বা জানে অলপ ইয়াৰ বিষয়ে অলপ ব্যখ্যা কৰি দিব।
উম, হয় যিহেতু এতিয়া বৰ্তমান এতিয়া গ্ৰীষ্ম গ্ৰীষ্ম কাল হয়।
হয় - হয় - হয়
উম, গ্ৰীষ্মকাল কব গলে মানে গৰমটো মানে ঠিকেই দিছে মানে ভালে গৰম দিছে দিছে বহুত মানে যেতিয়া যিহেতু মানে বৰষুণো দি আছে এইফালে গৰমো দি আছে কিন্তু ৰ' ৰ'দটো মানে যেনেকুৱা দিছে মানে সেনে গৰমটো মানে বহুত ইত্যাধিক গৰম লাগে এতিয়া
হয়
তে তেনেকুৱা মানে আৰু এতিয়া এতিয়া আপোনালৰ সেই সেইফালে বা তেনেকুৱা সেইটো নাজানো কিন্তু বেলেগ বেলেগ জা তাত মানে গৰমটো বেছি যেনেকুৱা এইটো গুৱাহাটী চাইডে অলপ গৰমতটো বেছি
হয় হয় নিশ্চয় মানে হয় কওক
এ এইবাৰ ক'ব গলে হলে মানে আগতে যে যেনেকুৱা আছিল মানুহে এইটোতো গ্ৰীষ্মকাল হয় ন গ্ৰীষ্মকালত মানে উ বহুত গৰম দি আছিল মানে বহুত কিন্তু এইবাৰ কি দিছে বৰষুণো দিছে আৰু গৰমো দিছে দুয়োটাই দিছে
হয়
কিন্তু আগতে এনেকুৱা নাছিল কি গ্ৰীষ্ম কালত অকল গৰমে আছিল বৰষুণ আগতে নাছিল এইবাৰ অলপ সলনি হৈছে
হয়, মানে বতৰ আমাৰ সলনি হোৱাতটো দেখা পাইছে আৰু ন?
উম', হয় হয় সলনি হোৱাটো দেখা পাইছোঁ। এতিয়া, গাঁৱৰ ফালে ক- ক'ব গ'লে মানে অলপ বতৰটো অলপ ভাল। কাৰণ গাঁৱৰ ফালে মানে ইমান গৰমো নাই গছ গছনি আছে। আপোনাৰ বেছি মানে ধৰক, গৰম লাগিলে ধৰক গছৰ তলত বহি থাকিলে মানে আৰু ভাল লাগে তাৰে এতিয়া গুৱাহাটীতো সেনেকুৱা নয় গুৱাহাটীত মানে অত্যাধিক গৰম দিছে ধৰক বহুত গছ গছনিৰো মানে অভাৱ আছে গুৱাহাটীত আৰু ধৰক এইটো আপোনাৰ গাড়ী অত্যাধিক গা়ড়ী চলা- চল
হয়, হয় মানে অকল গুৱাহাটী নহয় মানে চব মানে টাউন- চহৰবিলাকত নগৰ- চহৰবিলাকত এনেকুৱা অৱস্থা। ত' সেইটোৱে মানে গাঁৱত অলপ মানে প্ৰদূষণবিলাক কম হয় আৰু আমাৰ গাঁৱত মানে বি মানে অশুদ্ধ অক্সিজেন বা পিয়'ৰ অক্সিজেন এইবিলাক লোৱা যায় আৰু। আৰু গছ গছনি যিহেতু বেছিকৈ আছে গাঁৱত, ত' সেইকাৰণে মানে গাঁৱত মানে বহুত ভাল। আৰু খোৱাবিলাক আমি চব্জি বিলাক বা শাক পাচলিবিলাকো আমি গাঁৱতে মানে নিজৰ ঘৰতে বাৰীত। পাওঁ, মানে আমি পাওঁ। আমি ৰুই থকা ৰুই থকাত, থোৱা মানে আমি ৰুই থোৱা শাক পাচলিবিলাক তে খাব পাৰো, ত' এইবিলাকে আৰু বতৰ বুলি ক'লেটো আমাৰ উম', বতৰটো সলনি সলনি হৈছে। ক'ব গ'লে, ত' আগতে আগৰ মানুহ বিলাক আদিম মানে আমাৰ ককা দেউতা হেন্তে বা আগতে মা দেউতাৰ আগৰ, আমাৰ যি প্ৰজন্ম আছিলে তেখেতসকলে কোৱা আছিল যে, বৰষুণটো মানে আগতে বহুত দিয়া আছিলে আৰু ইমান গৰমো নাছিল। যেনেকৈ মে' জুন মাহত মানে জুলাই মাহতো মানে বৰষুণ ঘটি থকা হৈছিলে, আৰু ইমানো গৰম পৰা নাছিলে আৰু। যেনেকৈ জুলাই মাহত বা আগষ্ট মাহত অলপ গৰম পৰে। তাতকৈও মানে ইমান গৰম পৰা নাছিলে, কিন্তু আজিকালি আমি যোনটো দেখা পাইছোঁ, আমাৰ চল্লিশ ডিগ্ৰী চেলচিয়াছতকৈ ওপৰত যোৱা দেখা পাইছো আমাৰ। তাপমানটো নহয় জানো হয়। কিন্তু আগৰ- আগৰ মানুহবিলাকে ইমান গৰম অনুভৱ কৰা নাছিল বোলে এনেকুৱা। হয় আৰু তেনেকৈ আ সবাতোকে চাগৈ উচ্চ তাপমানটো আছিলে এনেকৈ পয়ত্ৰিশ ডিগ্ৰী। সেনেকে আছিল চাগৈ আগতে, ত' এতিয়া মানে বহুত বাঢ়ি গৈছে আমাৰ তাপমানতটো। যেনেকৈ চাৰি বা পাঁচ ডিগ্ৰী চেলচিয়াছ এনেকা বাঢ়ি গৈছে বুলি ক'ব পাৰি আৰু আমি। ত' এইবিলাকেই হয়, বতৰটো মানে আমি যদি আমি আহ এনেকৈ ৰাখিব লাগে। যদি বতৰ মানে আমি সলনি হোৱাতটো আমি যদি আমি বচাবলৈ হ'লে আমি ভালকৈ নিজৰ দৈনন্দিন জীৱনৰ যিবিলাক বস্তু যেনেকৈ, প্লাষ্টিক ব্যৱহাৰ কৰা বা আমি প্লাষ্টিকটো জুইৰ লগত পুৰি দিয়া। এইবিলাক বস্তু আৰু তাৰোপৰি আমি ইন্ধনৰ বস্তুবিলাক হয় হয় ইন্ধনৰ গাড়ীৰ ইন্ধন বিলাক আমি কমাই চলিব লাগিব। আৰু তাৰ উপৰিও আমাৰ গছ গছনি ৰুব লাগিব বেছিকৈ গছ গছনি কটাটো মানে কম কৰিব লাগে আৰু। ত সেইবিলাক কোৱা যায় আৰু না ত' হয় ত' আপুনি আৰু। আপোনালোকৰ অঞ্চলত কিবা এনেকা মানে সলনি হোৱা দেখা পাইছে নেকি বতৰ। তো।
অ হয় বতৰটো সলনি হোৱাতো দেখা পাইছেঁ। এতিয়া যিহেতু মেইন সমস্যা এয়া আপুনি ক'লে যিহেতু। এইটো গাড়ীৰ মানে এইটো ইন্ধনৰ কাৰণে মানে, গাড়ীৰ চলাচল মানে, বহুত মানে
হল।
তাপমানতটো মানে বৃদ্ধি পাইছে আৰু গছ, গছনিও কটাৰ কাৰণে মানে তাপমানতো মানে বৃদ্ধি হৈছে আজিকালি মানে গছ, গছনি কাটি কনে মানে বহুত মানে বস্তু টো মানে মানে ব্যৱহাৰ কৰে ন যিমানে কাটি পেলাই এইবিলাক গছ, গছনি কিন্তু গছ, গছনি এক্টচুৱালী কাটিব নালাগে মানে। বেয়া লাগি যায় আৰু কি কব এই চব মানে মানুহে বুজি নাপায় ন এইবিলাক। গছ, গছনি কাটি পেলাই মানে কাটি কেনে মানে ব্যৱহাৰ কৰিব দিয়ে। এইবিলাক বস্তু এতিয়া হয়, মানে গছ -গছনি কাটিলে মানে মোৰ বেয়া লাগে এইটো মানে।
হয়।
তেতিয়া এনেকুৱা কাটিব নালাগে। আৰু যোনটো তাৰ এইটোৰ ফলতো যোনটো বহুত ডাঙৰ, ডাঙৰ বিল্ডিং হৈছে মানুহ অত বিল্ডিং অকল মানে এইটো যোনটো হাৱাটো মানে আহিব ন আৰু চাৰিওফেদি মানে হাঁৱাটো আহিব নোৱাৰি যোনটো ধৰক আপোনাৰ ঘৰ আছে মানে আচাম তাইপ ঘৰ বুলি কওঁ আমি মানে সৰু ঘৰ এটা আছে আপোনাৰ। এইটো ঘৰত যদি অত্যাধিক যদি আপোনাৰ ওচৰত যদি বিলডিং যদি থাকে ডাঙৰ বিলডিং তেতিয়াতো আপোনাৰ বতাহ তো আহিব নোৱাৰে, তাৰো ফালে, ফালে সেইটো কাৰণে মানে কি অলপ গৰমতটো লাগি গৈছে।
হয়। ত' আপোনালোকৰ অঞ্চলত মানে খেৰৰ ঘৰ দেখা পায় নে নাপায় আপুনি খেৰ? খেৰ ঘৰটোতো, খেৰৰ ঘৰটোতো আমাক তাপমানটো কমাই দিয়ে নহয় জানো? তেনেকৈ আমি টিং লগাই, হয়।
অঞ্চলত মানে আগতে মানে আছিল কিন্তু এতিয়া বৰ্তমান এতিয়া মই খুবেই কম দেখা পাওঁ। আগত তে যেতিয়া মই সৰু আছিলো গাঁৱত দেখা পাইছিলো। কিন্তু আজিকালি ক'বলৈ গ'লে, কাৰো ঘৰটো মানে, দেখাই পোৱা নাযায়।
নিশ্চয়।
উম, উম, আপুনি কি দয়, দ, দেখা, পাইছে নেকি খেৰৰ ঘৰটো।
হয় নিশ্চয়। অ, মই দেখা পাইছো এতিয়া পৰ্যন্ত মানে কমকৈ আছে, বহুত কম আছে। আহি, খেৰৰ ঘৰটো। যেনেকৈ আপোনাৰ, আমাৰ টিঙৰ ঘৰে বেছি দেখা পোৱা যায়, টিঙৰ আজিকালি, মানে আমাৰ বৰষুণ বিলাক পৰে, পৰে না বৰষুণতো বেছি পৰে, বা আমি যদি খেৰৰ ঘৰ বনাও, মানে খেৰটো জল্দি কৈ বেয়া হৈ যায়। কিন্তু আমাৰ তাপমানটো কমাই দিয়ে আৰু তলত। তো, টিঙত হ'লেতো বহুত গৰম পৰে, টিঙৰ ঘৰবিলাক নহয় জানো। ত, হয়, সেনেকাই মানে ক'ব গ'লে, আমি এতিয়াও মানে কেতিয়াবা দেখা পাওঁ, যেনেকৈ হোটেল বা কিবা ৰিজৰ্ট বিলাকৰহে দেখা পা খেৰৰ ঘৰ, এনেকা দেখা পোৱা, গৈছে, আজিকালি। ত, সেইবিলাকে অ, এই, যেনেকৈ এতিয়া টিঙৰ ঘৰ, বা আমি পাক্কাৰ ঘৰত থাকো বা বহুত গৰম হয়, ফেন চলাওঁ, আমি এ, চি চলাওঁ। ত' আগতেতো আগৰ মানুহ বিলাকতো ফেন এ, চিয়ে নাছিলে। আমাৰ বি-বিদ্যুৎ যোগানেই নাছিল, হয়। বিদ্যুৎ যোগানেই নাছিল, আমাৰ অঞ্চলবিলাকৰ গাঁওবিলাকত তো, কেনেকৈ গৰমত কেনেকা ভুজিছিল তেতিয়াহ'লে তে, তেখেতসকলে। ত, সেইটোৱে খেৰৰ ঘৰত থাকিছিল, খেৰৰ তাপমানটো কমি যায়, অ, সেইকাৰণে থাকিব পাৰিছিল, যোনটো হাতেৰে বনোৱা বিচনী থাকে, বিচণু দিয়ে, বিচনীয়ে চলাইছিল।
হয়, হয়, গছ-গছনি ত, তলত মানে আৰাম কৰিছিল, মানে লগাই চলিছিলে, এতিয়া খেৰৰ ঘৰৰ কথা মই ইমান জানা নাছিলো আগতে, এতিয়া আপুনি ক'লে মানে এতিয়া মানে, ভালকে মানে বুজি পালো হয়।
হয়।
খেৰৰ ঘৰ, ঘৰে কথা
হয়। আৰু ক'ব গ'লে আমি, বতৰটো সলনি হোৱাতো দেখা পাইছো আৰু। তোৰ-মোৰ কৰে ক'ব গ'লে ত, যেনেকৈ আমাৰ বতৰ আছে বুলি ক'লে, আমি গ্ৰীষ্মকাল, শীতকাল এইবিলাক নাই জানো আমাৰ বতৰটো। বেলেগ, বেলেগ বতৰ আছে আৰু বতৰতো ক'ব গ'লে, আমি বতৰ ঘৰত বিভিন্ন বেলেগ-বেলেগ বতৰত বিভিন্ন বেলেগ, বেলেগ আমি খেতি কৰোঁ। এতিয়া গ্ৰীষ্মকালত আমি যেনেকৈ ধানৰ খেতি কৰোঁ বা মৰাপাতৰ খেতি কৰোঁ। আৰু তাৰ উপৰিও, যদি শীতকালত আমি যাওঁ। শীতকালত, আমি বিভিন্ন ধৰণৰ আমাৰ শাক-পাচলি যেনেকৈ লাই-লফা পালেং বা আমাৰ মূলা বিলাহী আলু, ফুলকবি, বন্ধাকবি। ব্ৰকলি, ওলকবি এইবিলাক খেতি কৰা যায়।
পাৰিবিনে?
আৰু তাৰ উপৰিও মাকৈ লগোৱা হয়, মাকৈ লগাও আৰু মাক মাকৈ লগাৰ লগতে আৰু আছে আমাৰ যেনেকৈ বেহাৰৰ খেতি কৰো আমি, মাটিমাহৰ খেতি - কৰো, এইবিলাক মানে এইটো বতৰত দেখা যায় আৰু না।
হয় দেখা যায়, উম।
আৰু বতৰ সলনি হোৱাৰ লগতে অলপ মানে আজিকালি কি দেখা পাইছো আমাৰ যোনটো খেতি - কৰা, এইবিলাকো মানে অলপ দেৰি দেৰিকৈ মানে ফলটো দিয়াটো দেখা পাইছো আৰু আমি।
উম হয়, আপুনি এনেই খে খে খেতি কৰে নেকি?
মই অ খেতি ঘৰত কৰে বাৰু, মইও কৰো, অ মানে জানো মই খেতি- কথা অলপ চলপ হ'লেও, ত মই খেতি - খেতি কৰিছোঁ, আৰু মানে বেহাৰৰ খেতি বা মই- আহ তিলৰ খেতি এনেকুৱা কৰিছোং আৰু ধান খেতিও কৰিব পাৰিছো পাইছোং মই। আৰু যেনেকৈ আমি শীতকালত ধান খেতি কৰো বড়ো ধানৰ খেতি কৰোং। হয় সেইবিলাকো আমি খেতি কৰিব পাৰিছোঁং। ত আপোনালোকৰ অঞ্চলত খেতি কৰিয়ে ন আপুনি দেখা পাইছে খেতি কৰা।
এ খেতি কৰা দেখা পাইছো এ মই মানে আপোনাৰ এইটো গুৱাৰি চাইডে থাক - কো, সেইকাৰণে খেতিটোৰ বিষয়ে অলপ কম বুজি পাওঁ, মানে এইটো ধানৰ খেতিটো মানে অ - কৰিছো মানে এইটো আপোনাৰ এই এৰি ধান বুলি কয় যে এৰি ধান। তাৰ পিছত বড়ো ধান। বড়ো ধানৰ খেতি সেইটো কৰিছো পেৰি ধানৰ খেতিটো অলপ - ক কষ্ট হয় মানে পা পানী চানী লাগে দিব লাগে।
হয় হয় মানে এৰি ধানটো শীতকালত কৰা হয় আৰু না?
অ শীতকলতে কৰা হয়।
হয়, ত' ঠিক আছে আমাৰ সময়টো হৈ গৈছে আৰু। ত' তেতিয়াহ'লে আপোনালোকত আপোনালোকৰ কথা পাতি ভাল লাগিল। ত' ঠিক আছে ইয়াতে সামৰি মাৰি আছো আমাৰ আলোচনাটো।
কথা পাতি ভাল লাগিল।
হয় ধন্যবাদ।
হয় ধন্যবাদ।